হেল্ল'?
ক? কি কৰি
এ, এহেঁ‌তৰ একজাম আছিলে, একজাম লৈ আছিলোঁ। একজাম লৈ আছোঁ। এদাই হ'ব আৰু এতিয়া, ছবি আছে, ছবি দি পিনে এনেয়ে বহি আছিলোঁ।
অ'!
মুখতে, অ'! পেপাৰ দিয়া নাই, বৰ্ডত লিখি দিবলৈ দিছে। মই এইফালে আ আখৰ বেয়া, বৰ্ডত লিখা অভ্যাস নাই। ইমান কষ্টত লিখিছো, নহয়! মুখতে সোমালে, চব গৈ পেলাই, মুখত সোমাইছে।
উম! আৰু এতিয়া বহুত তে কি লিখিছে-কি লিখিছে, এইবোৰ কিবা-কিবি? কৈ থাকে সিহঁতি।
লিখিবলে ভাল, এইখন মাৰ্কাৰ খনত। এ, ওপৰৰ চক পেঞ্চিলে চক পেঞ্চিলে লিখিবলে বহুত বেয়া, উমঁ।
তে
ভাত খালি নাই?
খালো, তই খালি?
নাই খোৱা মই, নটাতে আহিলো।
অ'।
আজি আকৌ সেই কিবা চোৱা খেদিব লাগে বুলি নহয়, মায়ে ঘৰত খেদি আছে মই- খেদিবলৈ নহ'লেই, মই আজি লাষ্ট বোলো সোনকালে আ' ফোন মাৰি আছে আক'।
আজিৰ পৰা নাখাওঁ নেকি আৰু?
নাহো আজিৰ পৰা আজি লাষ্ট হয়।
অ', তেতিয়া হ'লে অ',
কিবা চহী-তহি কৰিবলৈ হ'লে মানে একেবাৰে মানে কলেজ স্কুল খুলিলে আহিম। কাইলৈৰ পৰা নাহো আও। হাঁ?
এই মাহত স্কুল বন্ধ নিদিয়ে চাগে জুলাইত। নহয়, এই এল পি।
আৰু দিব, কাইলৈ পৰা ল'ৰা-ছোৱালী নাহে একেবাৰে আগষ্টত আহিব হেনো।
অ', সেইটো কথা আৰু ঠিকে আছে।
হাঁ?
ঠিকে আছে বোলো ভালে'হে।
ভাত খালি?
ভাত খালোঁ। ভাত খালো, দালি তাৰ পিছতে কল পচলা, আলু ভাজি, চাট- নি।
অ', কালি কাৰেণ্ট কিমান টাইমত আহিলে?
কাৰেন্ট আহিলে চাৰে দচটামান বজাত।
অঁ',।
এতিয়াও সেই কাৰেন্ট টো গৈছে, আহিচে, গৈছে, আহিচে কৰি আছে।
আজি ধনঞ্জয় ছাৰে হেৰি খুৱালে মিঠাই খুৱাইছে।
কোনে?
ধনঞ্জয় চাৰে। মিঠাই কি কালাকান খুৱাইছে তোৰ- তাৰ পাছতে কি ৰসগোল্লা খুৱাইছে।
তাৰপাছত দিন ধুনীয়া।
উমঁ।
ঘৰলে আহিছে।
হে-হে-হে। মই চাহ খুওৱাই নাই, মই একেবাৰে হেৰিতহে খুৱাম আকৌ আহিলে'হে খুৱাম।
অ', মই চাহ সেই তেতিয়াই খোৱাই লৈ আজৰি হ'লো আৰু দেই।
আইৰণ টেবলেত সিদিনা দিছিলে মানুহ এজনে বিচাৰি ফুৰিছো আইৰণ টেবলেত ক'ত থ'লে জানো বিচাৰিয়ে পোৱা নাই।
কি?
আইৰণ টেবলেট দিছিলে নাৰ্ছ এজনী আহিছিলে, তাৰপাছত ছাৰহঁত কোনো নাছিলে - মোক দি থৈ গ'ল তেতিয়া মই চা' ধনঞ্জয় ছাৰক দিলো ছাৰে ক'ত থ'লে জানো। বিচাৰিয়ে পোৱা নাই এতিয়া।
সুধিবি আকৌ ভালকে নহ'লে এ এহঁতৰ এয়া হেৰি, কৰিবলৈ আহে নহয় এইখন খেলি থাকে নহয়।
হা?
পোৱালি পোৱালি কেইটাই খেলি থাকে নহয়।
অ'।
সিহঁতক সোধিবি সেহেতি এ
চাইছোঁ হে ক'ত থ'লে জানো, দিয়ে শেষ কৰি পেলালে নেকি, ছোৱালীৰ কাৰণেহে আহিছে ল'ৰা কাৰণে নিদিয়ে নহয়।
নহয় গ'ম পাইছো হেৰি, সিহঁতি খেলি থাকে নহয়।
অ', মোৰ ইয়াত আছে নেকি? ইয়াতো নাই নাই দেখোন কি কৰিলে নাজানো পেলাই দিয়া নাই হ'বলা। চাৰে ক'বাত থ'লে মোক লাগিছিলে আইৰণ টেবলেট এফাইল। ৰ' নায়ে পোৱা বিচাৰি চাৰক সুধিব লাগিব দিলে মানে লৈ যা ব এফাল টামটো গুচি গ'ল গে অ'।
কি লাগে তোমালোকক?
অ'।
এই পোৱালি গিটা।
অ', হেতি স্কুল পৰীক্ষা লৈ আছ?
হা? পৰীক্ষা লৈ হ'ল মই আহি পিনে পৰীক্ষা ল'লো তাৰপিছত এতিয়া ছবি পৰীক্ষা লৈ আছো ছবি এই তোৰ প্ৰাকৃতিক দৃ্ শ্য এটা নাৰিকল গছজোপা আঁকিবলৈ দি থৈ আহিছো, অসমীয়া পৰীক্ষা আছিলে চ চতুৰ্থ শ্ৰেণীৰ পৰীক্ষা ল'লোঁ এতিয়া ছবি পৰিক্ষা আছে ছুটি দিব আৰু। ছাৰ নাই হেড ছাৰ কৰ'বাত কিবা কাম আছে গুচি গ'ল। অকল আমি তিনিটা তিনিটা তিনিটা।
অ', তিনটা আছ।
উম।
ভালে আছ তিনতাই পুৰা পঢ়ুৱাই থাক পঢ়ুৱাই থাক।
উম, উম, আজি আমাৰ ঘৰলে আহিবি নেকি অকমান ওলাই যাম?
অ', যাম আবেলি।
আবেলি আহিবি।
আবেলি যাম ওলাই থাকি আমনি লাগিলে মোৰ।
তাকে ইমান গৰম দিছে বৰষুণ দিছে যদিও ইমান গৰম দিছে থাকিব পৰা নাই অ', মই।
বতৰতো কাপোৰ বোৰ হেৰি কবা এই ভাল কৈছে এই বেয়া কৈছে এনেকুৱা কৰি আছে।
উম, বেলেগ গৰম দিছে থাকিবই পৰা নাই গৰমত।
উম, কাৰেণ্টটো গ'ল।
কাৰেণ্টটো গ'ল, মা হত কলৈ গ'ল?
মা স্কুললে গ'ল বা
অ', মাক দেখিছিলো তহঁতৰ এতিয়া অলপ আগত আহোঁতে দেখিছিলো বা, বা ক'লে গ'ল?
শুই আছে।
দেউতা?
দেতা জানো কেনি গ'ল?
মই সেই এইটো কি বুলি কয়, এই কিবা এটা মোবাইলতো কৰি আছিলো হেৰি।
আহ
এ মোবাইলত কিবা এটা কৰি আছিলো তই শিকোতেনে চাইছো মোতো
অ অ ভাত খোৱাই নাই ভোক লাগিছে আজি দিনতোত
স্কুলত নবনায় নহয় এতিয়া চাহ দি লৈ উ পৰীক্ষা হৈ আছে যে এইকেইদিন ভাত দিয়া নাই চাহ দিবলৈহে আহে চাহ দিলে খালে বলে গ'ল
অঁ ভাত নাই দিয়া মানে
ভাত নাই দিয়া এইকেইদিন কালি এই ইহঁতৰ ছোৱালীজনীৰ বাৰ্থডে আছিলে পায়স খোৱালে পায়স চায়স দিবলৈ আহিছিলে তাৰপিছত আজি নাই ভাত ইকেইদিন ভাত দিয়াই নাই
অ ভাত
মই এদিনো নাই খোৱা দেই মোক সদায় খাবলৈ ক‌য় মই নাখালো
বাৰটা বজালে ছুটী দিলেনো কেলে লাগেনো আৰু ভাত
আগত নিদিয়েই আজি দুটা পৰীক্ষা কাৰণেহে হৈছে আগতে ইকেইদিন এঘাৰটাতে চুটি দি আছে
অ তেতিয়াহলে হেৰি নাই ঘৰত গৈও খাবগৈ পাৰিব আৰামত
এই গাধডালে একোৱে নাজানে অ পঢ়িব
পঢ়ুৱাই থাক
পৰীক্ষাতো শিকাব লগা হৈছে
পৰীক্ষাটো শিকা কবি পৰীক্ষাত নিশিকাও বুলি আকৌ
নেজানেই একো ৰখি থাকিব নোৱাৰি নহয় শিকাই লৈছো মুঠতে সোনকালে লে কৰ আৰু আজৰি হ'ব লাগে আমনি লাগিছে নহয় চক পেঞ্চিল মুখত এ সোমাই সোমাই একদম ব কাঁহ হৈ গৈছিলে চক গুৰি সোমাই গৈছিলে মুখত
অ এই এইখনত লিখিবলৈ বেয়া বৰ্ডখন খলাবমা
উম
এ মাৰ্কাৰেৰে লিখাখনত লিখিবলৈ ভাল
অ
এখনত লিখিবলৈ বেয়া
তাকেহে অ
সুধি আজি মাথা বেয়া কৰি বেয়া কৰি দিলে কি লিখিছে কি লিখিছে সুধি সুধি সুধি সুধি একদম মাথা বেয়া কৰি দিলে
অ ৰাতিপুৱা আমাৰ ঘৰৰ ফালে গৈছিলে নবৈ প্ৰেচিডেন্টৰ ঘৰলৈ গৈছিল তাপা আছিলে আমালোকৰ ঘৰ সেইটো অ ৰাস্তা ইমান বেয়া মই বোলো বহুত বেয়া আমাৰ সিফালে ৰাস্তা অই এইখিনি স্কুলৰ ওচৰতে ৰাস্তাটো ইমান গেলা নহয় গোটেই পানীয়ে হেৰিয়ে ব নাই মানে হেৰি গোটেই গাড়ীবিলাক এইখিনিতে ঘূৰাই গোটেই ৰাস্তা বেয়া আ
কোন গৈছিলে
হেডচাৰ
অ এ এইফালে ৰাস্তটো বহুত বেয়া এই স্কুলৰ এইকণ আৰু বেয়া পায়
আ কি নকও নকও নালাগে নালাগে ইচ্- অ
কিনো
এ কিবা কথা এটা পাতি আছিলো তই বুজি নাপাও হেইবোৰ গা ধুলি নাই?
নাই ধোৱা।
উম'। কাৰেন্ট নাই নহয়, কাৰেন্টো কাৰেন্টো গ'ল। ধন্যবাদ। কাৰেণ্টো গ'ল অহাই নাই। ইমান গৰম উঠিছে, থাকিব পৰা নাই ইয়াত গৰমত। এনে সেই সেই কিবা আইৰন টেবলেট দিছিলে কি কৰিলে জানো তাকে বিচাৰি ফুৰিছোঁ নাই পোৱা, আইৰন টেবলেট দুফাইল লাগিছিলে মোক। ছাৰক সুধিবহে লাগিব, হেডচাৰে থৈছে। চাৰে নহয় হেড চাৰ কৈছিলে, মোৰ হাততে দিলে মই ক'ত থলো জানো। হেল্ল', কওঁ?
হেড চাৰক সুধিবি আক ভালকে তেতিয়াহলে, ফোনটা কৰি সুধি লওঁ, ফোনটা কৰি লওঁ।
এটা কৰিব লাগে, ফোনৰ নাম্বাৰ নাই ছাৰৰ, এই যতীন ছাৰকে সুধিব লাগিব ক'ত থলে। তাকেহে, এতিয়া ভাত পানী খালি?
খালো খালো, অ' আজি তই হে আহিম বুলি কৈছিলি, আহিবি আক।
অ' মোক নাযাওঁ, তই আহিবি।
উম' আহিবি।
মা গ'লে যাম, নহ যদি নাযায় তেতিয়া তই আহিবি আমাৰ ঘৰলে।
'মা 'নাহিলে কি আহিব নোৱাৰ নেকি কিবা?
কালি গৈছোহে, তই আহিব নোৱাৰ যদি বাদ দে তেতিয়া নাহ যদি।
অ' ৰুলোঁ গৈ ঘৰলে নাযাওঁ, কবালে ওলাই যাওঁ।
ঘৰলে আহিবি, কবালে মানে দূৰলে নাযাওঁ ওচৰতে অকমান ঠাণ্ডা বতৰত লম আৰু দেই?
ইমান গৰম উঠিছে অ' থাকিব পৰা নাই।
এতিয়া বহুত গৰম দিছে।
কালি আমাৰ, মই সেইদিনা আমৰ আচাৰ বনাইছিলো তোৰ। কালি হেৰিতে থৈ দিলে। পানী টেংকীৰ ওপৰত ধৰিলে পানী চলাই দিলে, গোটেই পানীতে আম সেইখিনি সোমালে নহয়। খঙে উঠিছে, ইমান কষ্টকে বনালো এ লোকে একদম দূৰ আনিছোগে পাৰিটো লোকৰ গালি খাই খাই, আনিলৈ ইমান কষ্ট। ভাতকে বনালো গৰমত, মাই পানী সে কৰিলে এক প্ৰত্যেকবাৰে তেনেকুৱাই কৰে, এবাৰ বাঁহ বাঁহৰ আচাৰ বনালো বাঁহৰ হেৰিটো। খৰিছা। এ আজি বনোৱা নহয়, হ'ল কেইদিনমান। এ দহ দিনমান হৈছে। কেচা আমে আছিলে, এইফালে আমাৰ ঘৰ ফালে মানুহে মানে ডাঙৰ বাৰী এখন আছে। বাৰীখনত অকল আম গছে আছে, তাত আছিলে আম। তাকো গুটি ডাঙৰ ডাঙৰ হ'ল। জিম থকা। এ এক ঘাপ লগালে মানে জিমে চিমে কাটি নাখায়।
অ'।
তেনেকেই মানে বনাই এ এক এক লি এতিয়াৰ ফুল নহল আও আধাটো থাকিলে। তুমি পানীয়ে পেলাই দিলা উম।
আজি মই কঁঠাল কাটি চাওঁ।
কঁঠাল, মই এবাৰ কঁঠালো খোৱা নাই, মই অকল এইবাৰ আমহে খাইছোঁ। এবাৰ কঁঠাল কঁঠাল খাবলে আছে, আনাৰস খাবলে আছে, এইবোৰ খোৱাই নাই, অকল এবাৰ অকল লিচু আৰু আমহে খাইছোঁ মানে এই হেই, বতৰৰ ফল।
মই আজি পাৰিছেহে, আমাৰ কঁঠাল আজি।
মই কঁঠাল খায় বেয়া পাওঁ গৰমত, আৰু মানে খায় ইমান ভাল নাপাওঁ মই কঁঠাল চঠাল।
কঁঠাল খালে।
অঁ, গা-চা গোন্ধাই থাকে কঁঠাল খায় ভাল নাপাওঁ। আমাৰ বৰ্তাহঁতৰ ঘৰত হেৰি আছে অ' হেৰিও খালো, আহোম বগৰীও, আহোম বগৰী নহয়, নৰা বগৰীও খালো সেইদিনাখন। আহোম বগৰী আছে, এ, হেৰি স্কুললৈ হেৰি লৈ আহিছিলে। হেৰিয়ে লৈ আহিছিলে, স্কুলৰ ৰান্ধনীজনীয়ে লৈ আহিছিলে।
নৰা বগৰী যে, আগতে আমাৰ আছিলে, এতিয়া নাই।
ইমান ধুনীয়া খাবলৈ, একদম বিলাতী নিচিনা ইমান মস্ত, মস্ত!
দেখিবলে নোপোৱা হ'লো নৰা বগৰী দেখাই নোপোৱা হ'লো, কিমান বছৰ হ'ল। কাৰ ঘৰত নো?
এই, শকতকে মানুহজনী, বৌবজনী ঘৰত, জেঠাই জনীৰ ঘৰত অঁ। কিবোৰ মানুহজনে লৈ আহিছিলে।
অঁ, আমি যে কিমানদিন হ'ল নৰা বগৰী দেখাই নাই।
ময়ো নৰা বগৰী বহু দিন মূৰত খাইছোঁ। সেদিনাখন খাইছোঁ, আৰু আহোম বগৰী খাইছোঁ বাৰু। আহোম বগৰীও আছে উম, উম, আহোম বগৰী খাইছোঁ বাৰু। কিন্তু নৰা বগৰী বহুত দিন খোৱা নাই। আমি য'ত আগতে আছিলোঁ, তাতহে অহ, আছিলে। অঁ এইবাৰ বতৰৰ ফল খোৱাই নাই আক।
আমাৰ বহুত দিন খোৱাই নাই, বনাবলে।
আমাৰ নতুনকে মধিয়াম এজোপা হৈছে, এবাৰ অকল এটা লাগিছে।
এইবাৰ মধিয়াম আছে।
অঁ, এজোপা হৈছে এটা লাগিছে অকল। অহা বছৰলে চাগে আম লাগিব এজোপ পাত। বিলাতী আম এজোপা, মানে গুটি খায় পিনে পচাইছিলে হৈ গ'ল নহয়। এবছৰ দুবছৰ পিছত লাগিব আও।
অঁ।
ফোনটো কাটি দিছোঁ দেই, ফোনটো কাটি দিছোঁ।
ৰৈ দে, আৰু এইকণ সময়হে আছে, কাটি দিয়াব নিজেই।
হা?
আৰু এইকণ সময়হে আছে, ৰৈ দে বোলো। ত্ৰিশ ছেকেণ্ড।
অঁ, মই আজি খোজ কাঢ়ি আহিলো, আমনি লাগিছে। খোজকাঢ়ি আহিবলৈও গৰমত মন নাযায় নহয় তোৰ। স্কুটিও নাই, কাইলে, কাইলে জেঠাই, হা, কাইলে জেঠাইহঁতৰ ঘৰলে মাতি আছিলে। যাবলে নহবয়ে, স্কুটি চিস্কুতি নাই। বায়ে মোক বেয়াই পাব কাইলৈ মানে বজাৰলে লগ ধৰিছিলে কিবা কিনিব কাৰণে। যাবলে লগ নাই, মোৰ স্কুটিতে যাম বুলি ক'লে। দাদাই স্কুটি লৈ গ'ল, ইচ, দাদাই স্কুটি লৈ গ'ল, মোৰ এতিয়া স্কুটি-চিস্কুতি নাই আকৌ। খঙে উঠিছে মোৰ, ক'লো, লৈ গ'ল আকৌ ডিউটিলে, তাই স্কুটিখন বেয়া হ'ল।
থৈ যাবলৈ ক'ব লাগে আকৌ।